হয় কোৱা। এনেই বিচনাতে বাগৰি আছিলোঁ, তুমি?
মইও এনে মানে শুই আছিলোঁ ৰবা।
অ', বাকী ভাত পানী খালা?
অ', খালোঁ ৰবা তুমি?
উম, ময়ো খাই মেলি বিচনাত আহিলোঁ ৰ'বা। গাটো কিবা এটা ভাল লগা নাই ৰবা।
অ', কিবা বেমাৰ নেকি?
বেমাৰ নহয় সেই আৰু মানে গৰম।
অ', সেইটোয়েতো গৰমৰ কাৰণে আজিকালি বহুত বেমাৰ হোৱা হৈছে ন? উ
তাকে বৰষুণে, গৰমে দুয়োটাই মানে পুৰা মানে মিক্স হৈ পেলাই একদম জ্বৰ চৰদি উঠি গৈছে। এতিয়া আকৌ দুৰ্বল - দুৰ্বল লাগি আছে ৰ'বা।
অ' তাকেই ৰ'বা! আজিকালি মানে এনেকুৱা হৈছে সকলোৰে ইমান গৰমত মানে বহুত বেছিয়ে বেমাৰ হোৱা হৈছে দিয়াচোন।
হয়, হয়, অ' বাকী খবৰ এনে ভাল?
অ অ আছো ৰবা ভালে মানে আছো আৰু তোমাৰ?
উম, মোৰো ভালে ৰবা।
অ', হয় নেকি, বাকী এতিয়া ঘৰৰ ফালে?
উম অ', ঠিকে আছে মানে ভালেই দিয়া সকলোৰে, তোমালোকৰ?
অ', আমাৰো ভালে ৰবা।
অ', বাকী ইমান দিনৰ মূৰত ফোন কৰিলা কিয় বা?
এনেই মই আছ ছিলো মানে তো ভাবিলো তোমাৰ লগত এনে অকমান কথা পাতো ধৰা এনেকৈ প্ৰদূষণ ত আজিকালি জানাইচোন কিমান বেছি হৈ গৈ আছে ত' মানে ভাবিলো আৰু প্ৰদূষণৰ ওপৰতে এনে কথা পাতো নেকি তুমি যদি ব্যস্ত নাই?
উম হয় হয় ব্যস্তটো নাই বাৰু সঠিক মানে ভাল এটা বিষয় এটা লৈছা যে প্ৰদূষণ প্ৰদূষণ বৰ্তমান আমাৰ এতিয়া মা নে খুব মানে এটা লাগতিয়াল চৰ্চাত আছিল মই ভাবো কাৰণ প্ৰদূষণ খুব বেছি হৈ এ দিয়াচোন এনে।
অ', ঠিকে কৈছা দিয়া মানে বৰ্তমান প্ৰদূষণটো বহুত বাঢ়ি গৈছে বহুত মানে বহুতে, ধৰা বহুত ধৰণৰ এতিয়া প্ৰদূষণটো বাঢ়ি গৈছে। তোমাৰ মানে বায়ু প্ৰদূষণ হওক, ভূমি প্ৰদূষণ হওক, শব্দ প্ৰদূষণ হওক, জলজৰ প্ৰদূষণ হওঁক মানে সকলোবোৰ বহুত বেছি হৈ গৈছে এতিয়া মানুহবোৰৰ কাৰণে বেমাৰ - আজাৰো বহুত হোৱা হৈছে।
উম হয় হয় আৰু এহু এতিয়া মানে প্ৰদূষণৰ কাৰণে মানে মা ধৰ বেমাৰ আজাৰটো খুব বেছি হৈছে আৰু লগতে এই গছ কটা এইবিলাকৰ ক্ষেত্ৰতো মানে খুব বেছি হৈছে দিয়াচোন।
অ ঠিকে কৈছা, মানে এইবোৰৰ কাৰণে বহুত বেছিয়ে প্ৰদূষণ এতিয়া বাঢ়ি বাঢ়ি গৈ আছে। আৰু সেইকাৰণে আমাৰ আৰু চাবা গছবোৰ মানুহে প্ৰদূষণৰ আন এটা কাৰণ হ'ল মানে জনসংখ্যা জনসংখ্যাৰে কব কাৰণে মানে যিমান বেছি জনসংখ্যা বাঢ়ি গৈছে সিমান মানুহবোৰক থাকিবলে জাগা লাগা হৈছে ঘৰ লাগা হৈছে এতিয়া মানুহবোৰ সেইকাৰণে গছ- গছনি কাটি হাবি - জংঘলে এনেকৈ থাকিবলৈ লোৱা হৈছে।
হয় হয় আৰু সেই ধৰণে আমাৰ যি ধৰণে আমাৰ গছবিলাক কাটি আছে আমাৰ উম অক্সিজেনটো এতিয়াতো খুব কমি গৈছে কাৰণ তুমিতো জানাই যে আমাৰ অক্সিজেনৰ মাত্ৰা আমাৰ বায়ুমণ্ডলত বহুতো মানে কম পৰিমাণে আছে আৰু উম আমাৰ যদি এনেকে যদি গছ কটাত যদি চলি থাকে তেনেহলে আমাৰ খুব কম দিনৰ সময়ত আমি এটা বহুত বেয়া ভৱিষ্যতৰ ফালে যাম সেইটোতো সঁচা কথা, সেইটো একদম মানে সেইটো মানে সেইটো শুনিবলৈ বেয়া লাগে যদিও সেইটোৱে সত্য দিয়াচোন।
হয়, হয় তুমি ঠিকে কৈছা দিয়াচোন, এতিয়া মানে মানুহ যিমান বাঢ়ি গৈছে গছ গছনি কাটি আছে বা মানে অক্সিজেনৰ মা মাত্ৰা বহুত কমি গৈছে, কিন্তু যিমানেই মানুহ বেছি হ'ব সিমানেইতটো মানে অক্সিজেনৰ মাত্ৰাটো বেছি লাগিব ন কিন্তু গছ গছনি কম হোৱাৰ ফলত এতিয়া অক্সিজেনৰ মাত্ৰাটো কমি গৈ পেলাই মানে কাৰ্বন ডাই অক্সাইডৰ মাত্ৰ ত্ৰা বহুত বাঢ়ি গৈছে, যোনটো মানে জীৱ বিলাকৰ বাবে বহুত ক্ষতিকাৰী মানে মানুহ বিলাকৰ কাৰণে।
হয় -হয় আৰু কাৰ্বন ডাই অক্সাইড যিমানে বাঢ়িছে আমাৰ গোলকীয় তাতো সিমানে বৃদ্ধি পাই জৈ আছে, সেইটো তুমি মন কৰিছা নে?
অ'অ' কৰিছো এইটো মানে বহুত এতিয়া আমাৰ কাৰণে মানুহ বিলাকৰ কাৰণে বহুত টো মানে বিপদজনক।
বিজনক হৈ পৰিছে দিয়াচোন। লগতে ইমান গৰম বৃদ্ধি হৈছে তুমি এতিয়া চোৱাচোন মানে যোৱা বছৰতকৈ বা মানে যোৱা বছৰ নহয় দিয়াচোন মানে ধৰা ছয় সাত বছৰ আগতে মানে ইমান এটা গৰম নাছিলে কিন্তু এতিয়া এই গৰমটো মানে খুব বৃদ্ধিৰ পায় পায় গৈ আছে আৰু ইয়াৰে মূল উদ্দেশ্য এইটোৱে বুলি ক'ব পাৰি যে প্ৰদূৰ্ষণ ইয়াৰ মূল উদ্দেশ্য, কাৰণ আমাৰ যি ধৰণে যান বাহনটোৰ ব্যৱহাৰ হৈছে সেই যান বাহনৰ ক্ষেত্ৰত আমাৰ প্ৰদূষণটো বহুত বেছি হৈছে।
হয় তুমি ঠিকেই কৈছা, দিয়া মানে যান- বাহনৰ ফলত ইমান বেছি হৈ গৈছে কি আজিকালি চাবাচোন মানুহবোৰৰ গাড়ী মটৰ বোৰ হোৱা কাৰণে মানে ওচৰত কৰ'বাত গ'লেও মানে গাড়ী মানে এনেকৈ লৈ যায় বা ওচৰৰ কাবাৰ ঘৰত গ'লেও লৈ যায়, মানে এনেকুৱা নকৰে যে অকণমান খোজ কাঢ়িয়ে যাওঁ বা খোজ কঢ়ি গ'লে নিজৰ স্বাস্থ্যটোৰ কাৰণে ভাল।
হয় সেইটো একেবাৰে ঠিক আমাৰ স্বাস্থ্য মানে আগৰ দিনৰ মানুহবিলাকে আমাৰ বজাৰলে গ'লে বা ক'ৰবালৈ মানে ধৰা ওচৰৰ বজাৰলে গ'লে আহ মানে চাইকেল বা খোজকাঢ়িয়ে গৈছিলে তেতিয়া তেওঁলোকৰ নিজৰ শৰীৰটো চৰ্চা হৈছিলে তাৰ পাছত লগতে মানে প্ৰদূষণমুক্ত হৈ আছিলে কিন্তু এতিয়া মানে মানুহ বিলাকৰ। মানে যিমান আমি প্ৰযুক্তিৰ দিশৰ ফালে আমি আগবাঢ়ি গৈ আছো। ত' আমি সিমানেই মানে আমি বিপদৰ দিশেহে আগবাঢ়ি যাই আছোঁ সেইটো কিন্তু সঁচা কথা কাৰণ। আহ যিমান আমি গাড়ী মটৰ আমি ব্যৱহাৰ কৰি আছো সেইটো। উ মানে তাৰ যিটো ধোঁৱা সেই ধোঁৱটো আমাৰ বায়ু প্ৰদূষন কৰে লগতে আমাৰ। যি হৰণৰ শব্দ সেই হৰণৰ শব্দই আমাৰ অহ শ মানে শব্দ প্ৰদৰ্শনো কৰি আহিছে, লগতে উম বিভিন্ন ধৰণৰ প্ৰদূষণে আমাক দেখা দিছে যেনেকে ধৰি লোৱা মাটি প্ৰদূষণে হক জলাজৰ প্ৰদূৰনেই হওক, আৰু তুমি জানাই যে জলজৰ প্ৰদূৰনে আমাক কিমান ক্ষতি কৰিছে হয় নে নহয় বাৰু?
হয় তুমি ঠিকে কৈছা, দিয়া জলজৰ প্ৰদূষণৰ কাৰণে আমাৰ বহু খিনি মানে এতিয়া মানে আমাৰ সেই অসুবিধা হৈ আছে দিয়াচোন, কাৰণ জলজৰ প্ৰদূষণৰ ফলত যোনবিলাক আমাৰ মাছ কাছই হওক বা কিবা বেলেগে হওক অ মানে যোনবিলাক জলজ প্ৰাণী আছে সেই সকলোবোৰৰ ওপৰত বহুত প্ৰভাৱ পৰিছে ন কাৰণ
কৰা তাত লেতেৰাবোৰৰ কাৰণে তেওঁলোকে সেইবোৰ খ খোৱাৰ ফলত বহুত খিনি মানে জলচৰ প্ৰাণীৰ মৃত্যুৰ মুখতো পৰিছে হয় আৰু। জলজৰ প্ৰাণী বিলাক যি ধৰণে মানে মৃত্যু বুলি ধৰিছে সেনেকে আমাৰ উম আ ভাৰসাম্য মানে পৰিৱেশৰ ভাৰসাম্যতাতো বহুত বেয়া হৈ যাই আছে কাৰণ জীৱ বিলাকেইটো আমাৰ। মূলত মানে আমাৰ প্ৰকৃত এটা মূল বুলি ক'ব পাৰি দিয়াচোন।
হয় হয় তুমি ঠিকে কৈছা দিয়াচোন এতিয়া মানে বহুত সেই কাৰণে আমাৰ। অ' অসুবিধাৰ সৃষ্টি হৈ আছে বা বহুত মানে দিগদাৰো হৈছে আমি সেইকাৰণে পৰিৱেশটো আমি চাফা কৰি ৰাখিব লাগে আচলতে অকল মানে জলজ প্ৰদূষণ বুলিয়ে নহয় এতিয়া প্লাষ্টিকটো ধৰা তুমি প্লাষ্টিক দ্বাৰা জলজ প্ৰদূষণো হয় বা ভূমি প্র ষনো হয় আৰু বায়ু প্ৰদূষণো হয় কাৰণ প্লাষ্টিক যদি আমি জ্বলাও এতিয়া জ্বলালে বায়ু টো প্ৰদূষিত হয় বা মাটিত সেনদৰে থাকিলে বছৰ বছৰ ধৰি প্লাষ্টিক। টোতো গেলি পচি নাযায় ন বছৰ বছৰ ধৰি তেনেকৈয়ে থাকে। সেইটো কাৰণে আমাৰ ভূমি প্ৰদূষণ হয় বা যদি আমি এতিয়া নদী চদী পেলাই দিও তাৰ ফলত মানে জলজ প্ৰদূষণো হয়।
হয়- হয় আৰু উম, মাটি প্ৰদূ্ষনটো আমাৰ খুব বৃদ্ধি পাই গৈছে এইটো তুমি মন কৰিছা নে যে আমাৰ মানে আমাৰ ফচল বৃদ্ধি হবৰ বাবে আমি অ, মানে উম, জলজ আমি মানে -মানে ধৰি লোৱা আমি মাটিত আমি যি ধৰণে ৰাসায়নিক সাৰ প্ৰয়োগ কৰোঁ মানে এবাৰ আমি ৰাসায়নিক সাৰ প্ৰকুল তামাৰ সেইটো মানে খুব বৃ মানে ফচলটো খুব ভালদৰে বৃদ্ধি হৈ যায় আছে কিন্তু উম, যদি আম মানে সেনেধৰণে এবাৰ -এবাৰ হোৱাৰ পিছত মানে যেতিয়া ফচলটো এবাৰ যদি ভালদৰে বৃদ্ধি হয় তেতিয়াহ'লে আমাৰ আৰু এনেকুৱা লাগিব যে অ ৰাসায়নিক সাৰ প্ৰয়োগ কৰাৰ কাৰণে এনেকুৱা হৈছে ত' সেই ধৰণে এনেকে মানে বহু বছৰ ধৰি -ধৰি আমাৰ ৰাসায়নিক সাৰ প্ৰয়োগ কৰি আহিছে সেই ৰাসায়নিক সাৰ প্ৰয়োগ কৰি আমাৰ মাটিৰ গুণাগুণ নষ্ট ষ্ট হৈছে লগতে আমাৰ মানুহৰ সেইবিলাক খাই পেলাই বেমাৰো হৈছে দিয়াচোন।
হয় তুমি ঠিকে কৈছা দিয়াছোন সেইবোৰৰ ফলত বহুখিনি মানুহৰ বেমাৰ হৈছে বা মাটিবোৰ সেইটোৰ কাৰণে বহু খিনি প্ৰদূষিত হৈ আছে ত' আমি মানে নিজৰ সুবিধাত ত'চালে নহব অকল আমি ভালদৰে ব্যৱহাৰ কৰিব লাগিব।
উম, হয়- হয় আৰু মানে আমাৰ যদিহে আমি প্ৰদূষণটো আমি যদি তাতে যদি এইখিনিতে যদি আমি যদি ৰোধ কৰিব নোৱাৰো বা আমি যদি এনেকেই যদি যাই থাকো তেতিয়াহ'লে তো ভৱিষ্যতে আমাৰ বহুখিনি মানে বেয়া দিশত যাই আছোঁ দিয়াচোন আমি।
হয় তুমি ঠিকে কৈছা আমাৰ মই এতিয়া ভাবিলে ভয় লাগে যে আমাৰ ভবিজ্ৰসত প্ৰজন্মটো কি হ'ব।
তাকে আমাৰ আহিবলগীয়া যিবিলাক যিটো প্ৰজন্ম আছে সেই প্ৰজন্মটোৰ কি হ'ব যেতিয়া তেওঁলোকে মানে ভাল পৰিষ্কাৰ খাবলৈ পানী নাপাব তাৰপিছত হ, মানে এই ধৰণে বায়ু প্ৰদূৰষণটোৰ যদি সন্মুখীন হৈ থাকে তেতিয়াহ'লে
তেওঁলোকৰ কি হ'ব তুমি ভাবাচোন বাৰু?
হয় তুমি ঠিকে কৈছা দিয়া সেইকাৰণে আমি যিমান পাৰো প্ৰদূষণটো ৰোধ কৰিব লাগে আচলতে।
হয়- হয় আৰু আমি নিজে যিমানখিনি পাৰো আমি উম, মানে ইয়াৰ ভিতৰতে মানে ধৰি লোৱা
মানে আমাৰ যিটো আমাৰ পৰিৱেশটো উম, আমি যদি নিজে চাফ চিকুণ কৰি ৰাখো তেতিয়াহ'লে আমাৰ সেইটো ভাল হৈ থাকিব দিয়াচোন তেতিয়া প্ৰদূষণমুক্ত হৈ থাকিব।
উম, তাকেইটো সেইকাৰণে আমি যিমান পাৰো আমি চাফাকৈ ৰাখো বা আমাৰ সেইটো দায়িত ত' দিয়াচোন আমি ভালদৰে ৰাখাতো পিছে আজি তোমাৰ লগত আৰু কথা পাতি বহুত ভাল লাগিল দিয়াৰ পিছতো কথা পাতি থাকিম আমি।
উম, উম, উম, এতিয়া আজিলৈ ৰাখিছো এইখিনিতে।
অঁ ঠিক আছে দিয়া।
উম, যা